হেল্ল' অহ'। এ বজাৰৰ পৰা আহি পেলাই এইয়া কাম কেইটামান উলিয়াই লৈছো ৰ'বা।
কি কৰিলা বজাৰ গৈছিলা মানে?
অ এই শাক-পাচলিও তেনেকে কেইটামান আনিলোগে আকৌ এই দালি চালিও নাই। হৈ আছিলে, তাকে আৰু খোৱা বস্তু। তো কিবা কিবি বিস্কুট চিস্কুট তেনেকৈ অলপ বজাৰ কৰি আনিলোঁ।
ভালে কৰিছা, ময়ো মানে কি কও, যদি মানে দৰমহা পাওঁ, দৰমহা পালেই মানে বছ বস্তুখিনি একেলগে ময়ো বজাৰ খিনি কৰি লওঁ গম পাইছা।
তাকে নহ'লে পিছলৈ উম আৰু মানে কি জানা? সময় পাওঁতে নগলে মানে পিছত আকৌ ন
নোৱাৰি। উম, আজিকালি তুমি আকৌ অৰ্ডাৰ দিলে ঘৰতেও দি থৈ যায়হি সেইটোও এটা সুবিধা। অ সেই সেইটো এটা সুবিধা। আমাৰ আকৌ কালি এতিয়া ওচৰ বাই এজনীয়ে তোমাৰ সেই মটৰ পনীৰ আনি খাই চাইছে। বৰ ভালকে বনাইছে বুজিছা হোটেলখনত অ তেনেকে আৰু। আনা যাই যে।
অৰ্ডাৰ দিলে দি থৈ যায় ন। অ তাকে আমাৰ ফালে আহে মানে হেৰি আৰু এই। এতিয়া এইখিনি বজাৰ আকৌ নি। নিজে চাই পেলাই আনগে বোলো অ তাকে। বেয়া আহে কেতিয়াবা অহ অহ সেইটোয়ে দালি। দালি আকৌ বুটছো তেনেকে।
অ লাগিয়ে থাকে উম মই আকৌ এয়া অ সে। মই আকৌ কি কৰো এই আনিলে কাবেলি বুটতো আনো কেতিয়াবা মানে অলপ ঘুগোনি। বনাই পেলাই মটৰৰ লগত ভাল লাগে ন।
অ অ।
সেনেকে খাও উম আমাৰ একে ঘৰত। ইমান পৰুৱা হৈছে গম পাইছা একে মানে বম বহুত পৰুৱা হৈছে। সৰু সৰু মানে চব ফালে পানী হৈছে যে কি মেডিচিন।
কিবা মেডিচিন এটা পাই মই নামটো নাজানো মেডিচি। নটো কিন্তু বগা আমাৰ ঘৰলে আনিছিলে তেতিয়া মানে দেখিছো হে। পৰুৱা নাথাকে কিন্তু মৰি যায়।
এই মানে কি জানা প্ৰত্যেক মানে বৰষুণ হৈ আছে প্ৰত্যেক দিনাই হয়। চবফালে পানী হৈছে যে। সেইটো কাৰণে তোমাৰ পৰুৱা বিলাক বেছ ছি হৈছে নেকি তোমাৰ? থাকিব জেগা নাই। ঘৰত একে ইমান সৰু সৰু কলা কলা পৰুৱা কেইটা কামুৰিলে জানা ভৰিখন ফুলি আহে একদম।
অ, তেতিয়া এই মেডিচিনটো মাৰি দিয়েহি। নহ'লে এইটো অসুবিধা হ'ব ন আৰু এতিয়া কি হ'ব হেৰি
মাৰিব লাগিব। অ, সেইটো কাৰণে আনি পেলাই দিবই লাগিব, গম পাইছা? নহ'লে আৰু তুমি কেনেকে থাকিবা। উম একো এটা থবই নোৱাৰি বুজিছা। মিঠা বস্তু থলে পৰুৱাৰ মানে কোবত তুমি মিঠা বস্তুত থবই নোৱাৰা ঘৰত একো। সেইটো এটা অসুবিধা তোমাৰ। আও অ সেইটোৱে, সেইটোৱে। উম, উম আহে আৰু অ হয় আক'। এ বহুত অসুবিধা কৰা হৈছে এতিয়া ন পৰুৱা বিলাকেও একদম। নাই, উম বেছি হয় অ। উম, উম এ তোমালোকৰ অ এ তুমি যে কৈছিলা বাই এজনীয়ে যে কাপোৰ যে বাতি কৰিছিলোঁ গামোচা লগাইছিলে বুলি। কি গামোচা বেচিবনে তেওঁ বোলে এবাৰ যে বেছি বেচিলে বেচে ন? আকৌ বেচিলে মোক তিনিখন মান আনি দিবাচোন। ফুল তোলা গামোচা দিবা। সে মানে গিফ্টত দিবলৈ অকমান ভাল হ'ব, উম ভাল হ'ব লাগে আৰু। হয় সেইটো কাৰণে। অ, অ, অ মই কৈ দিম দিয়া। তাৰ মানে খালি গামোচাহে বৈ আছে মানে বেলেগো কিবা কিবি বোৱে।
এ কাপোৰ চব কাপোৰে বই। গামোচা, ৰুমাল। তাৰ পিছত আকৌ চাদৰ, মেখেলা, চেট কাপোৰ চব লগায়।
অ, বএতিয়া যে এই যে মই মানে মাজতে দেখিছিলো কিছুমানক মানে তাঁতৰ শালো মানে দিছিলে, গম পাইছা নে? চৰকাৰী ফালৰ পৰা অ এ আৰু তাত ৰ শালখন তোমাৰ হেৰিয়ৰ। কিবা কাহৰ নে কি পিতলৰ নিচিনা এনেকোৱা। ইষ্টল ষ্টিলৰ তোমাৰ ষ্টীলৰ আছিলে উম উম উম তোমাৰ বহুত
উম, অ বঙালী খালৰ নিচিনা দেখিছো একে খুটা খুটাটোলৈকে আহে
অ অ সেইটোয়ে ধুনীয়াকে আনি খালি তুমি বহাই ললেই হ' সেইটো, সেইটো কেনেকে দিয়ে মানে? তুমি মানে তাঁতৰশাল কিবা কৰিব লাগে?
নাই অ সেয়া তুমি তেনেকে দেখাব লাগিব। এনেকুৱা মানে সেইবিলাক জৰিত থাকিব লাগিব। সেইবিলাক কামৰ লগত তুমি তেনেকে তুমি তেওঁলোকে তোমাক কিবা কাম দিতা তুমি কৰি দেখালা দে খাই দেখুৱাৰ পিছত তেওঁলোকৰ পচন্দ হৈছে। ঠিক তেনেকে তোমাক মানে তেনেকে এখন দিয়ে আৰু।
অ, সেইবিলাক মানে তোমাৰ মানে হেৰি হয় আ
চব অ অ সেইটোৱে, সেইটোৱে। দিয়েতো এইবিলাক বহুত ট্ৰেক্টৰ পৰ্যন্তে দিয়ে তুমি খেতি কৰিবলে যে ট্ৰেক্টৰো দিয়ে। এই আমাৰ বাইদেউহতে পাইছে। ট্ৰেক্টৰ পাইছে, তাৰ পিছত তোমাৰ অ পাৱাৰ ডিলাৰ এখন পাইছে, আকৌ ধান কটা মেচি চিন এটা পাইছে। তেনেকে মানে যিখিনি অ যিটো গোটেই মানে কাম কৰি দেখাব পাৰে, কাম কৰে মানে সেই গোট মানুহ খিনিও কৰ্মী হব লাগিব। কৰ্মী হোৱাৰ লগে লগে সিহঁতক মানে তেনেকে চৰকাৰৰ ফালৰ পৰা দিয়ে আৰু উম।
ইহঁতক যে দিছে লোণ থুৱেদি দিছে আৰু লোন লৈ পেলাই ট্ৰেক্টৰ খন লৈ লৈছে। এনেকুৱা নেকি?
নহয় তে অ তেনে তেনেকুৱা আৰু তেনেকুৱাও অলপ আৰু সিহ অলপ অলপ পইচা
দিলেই হয় মানে আৰু অ, অ সেইটো মানে কৃষক সকলৰ কাৰণে
অ, এ মাইকীমানুহকে দিছে ইহঁতে। ইহঁতে ধৰা এতিয়া ধৰা তেনেকে কৰিলে নিজৰ খেতিটো কৰিলে আৰু বেলেগকো সেনেক কে মানুহ এজনক দি পেলাই সিহঁতে খেতিটো কৰালে সেইফালৰ পৰাও সিহঁতে পইচা পালে মানে তেনেকুৱা মানে নিজক
শিকিব পাৰিব পাৰিব ন অ সেইটোৱে উ অ বহুত পদক্ষেপ লৈছে তোমাক কৃষি লোনো দিয়ে বোলে ন কৃষকসকলে অলপ খেতি কৰিবলৈ আহ
কাপোৰ চিলোৱা মেচিন অ কাপোৰ চিলোৱা মেচিন দিয়া তাৰপিছত তোমাৰ আকৌ আচাৰ চাচাৰ বনোৱা তোমাক সেই দোকান খুলিবলৈ গাহৰি ফাৰ্মক
অ চব পৰে তুমি যি ব্যৱসায় কৰা আৰু অ ব্যৱসায়টো হলেই হ'ল আৰু তোমাৰ আৰু ন। তেওঁলোকে মানে সহায় কৰে আগতে মানে কি আছিলে জানা আমাৰ ইয়াতে মানে কিবা কৌশল কেন্দ্ৰ বুলি এটা খুলিছিলে তোমাৰ মাজতে তাৰপিছত তিনি মাহৰ কাৰণে মানে তোমাৰ চ মানে যোনে শিকো বুলি হয় আৰু কাটিং শিকাই তাৰপিছতে মেকআপতটো শিকায় তি চ কম্পিউটাৰ শিকাই এই তিনিটা বস্তুে শিকাইছে তিনিমাহ তিনিমাহ, তাৰ পিছত এখন এখন মানে চাৰ্টিফ দিছিলে তাৰ পিছত তেওঁলোকৰ ফালৰ অ অ প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰ যে তাৰ পিছত তেওঁওলোকৰ ফালৰ পৰাই মানে হেৰি মানে ধৰি লওক তুমি পঢ়ি শেষ হ'ল। তিনিমাহ তুমি ট্ৰেইনিংটো কৰিলা কৰাৰ পিছত তেওঁলোকৰ ফালৰ পৰাই মানে তোমাক কামত টো সোমাই দিছিলে মানে তেওঁলোকে সেই তেনেকেও মানে এটা মই পাইছিলো। অ একো খৰচ দিব নালাগে। অ অ একো তুমি খৰচ দিব নালাগে খালি আমি শিকোতে কি আছিলে মেকআপৰ বস্তু খিনি ধৰি লও আমি নিজে কিনি নিব লগা হৈছিলে, অ অ বাকি খিনি তেওঁলোকে ধুনীয়াকে শিকাই দিছিল থ্ৰেডিংটো আছিল ফেচিয়েল কৰা অ‌ অ সেইটোৱে তুমা মানে চব বেলেগ বেলেগ তুমা মানে টা ভাগ আছিলে তোমাৰ মেচিনত যিকেইটা শিকাইছিল কাপোৰ চিলোৱা, এম্ব্ৰইডাৰিং কৰা সেইখিনি শিকালে আৰু মেকআপৰ শিকোৱাটোৱে মানে ধৰি লওক থ্ৰেডিং তাৰপিছত তুমি হেয়াৰ মাছাজ তাৰপিছতকৌ ফেচিয়েল আকৌ মেকআপ কেনেকৈ কৰিবা সেইখিনি শিকাইছিল। তাৰপিছত কম্পিউটাৰত অঁ অঁ সেইখিনি গোটেইখিনি শিকাইছিল মেনিকিয়ৰ পেডিকিয়ৰ এইবিলাক চব আৰু তাৰ পিছত তুমি ধৰি লওক আকৌ যদি তুমি হেৰি কৰিব খুজিছা কম্পিউটাৰ মানে যিখিনি নলেজ আমাক লাগে। সেইখিনি গোট কম্পিউটাৰ বিষয় শি শিকাইছিলে আৰু সেই তিনি মাহত মানে অ কৰ্চটো কমপ্লিট কৰিছিলে তেনেকেও কিন্তু বহুত সুবিধা। কৰি দিছিলে বুজিছ
দিছিলেতো আমি মানুহে মানুহে কৰিব হেৰি এলাহ কৰো কাৰণেহে কিন্তু এনেকে সুবিধা বহুত আছে। আৰু চোৱা এতিয়া তোমাৰ এতিয়া তোমাৰ বীজ বিলাক দিয়ে ন, বীজ বিলাক তোমাৰ আলু পিয়াজ তেনেকে মানুহে যদি আনি পেলাই মানুহে খাই পেলাই কিছুমান মানুহে। কিন্তু কৰি খেতিটো
নিজে কৰো কিমানত এতিয়া মাকৈ গুটি বিলাকো দিয়ে দিয়া মই এইবাৰ যে অ, দি আছে অ মাকৈ গুটি দি আছে কাৰণ মাকৈ খেতিতটো এনিটাইম এথাকে ন সেইটো আকৌ আজিকালি অ অ এইবাৰ মাকৈটো দিছিলে তোমাক অ অ ড্ৰেগন ফ্ৰুটছটো নেকি? ফলটো গুটি দি আছে সেইটোত দেখোন গুটি হয় জানো? অ আনিবাচোন নহলে মই কৰিম
অ মই তুমি আকৌ কৰিব সময় মিলাব পৰা নাই নহয় মোক সুধিছিলে মইহে আকৌ সময় মিলাব নোৱাৰো। কাৰণে মান নালাগে বুলি ক'লো আৰু
অ খুজিবাচোন কেনেকেনো কৰেই চাম ন অলপ। অমান কৰি পেলাই যদি হয় য নে নহয়
ঠিক আছে মই বাৰু তোমাক খবৰ দিম দিয়া খবৰ দিম মানে মই যেতিয়া মই উম গ'লে মানে মই লৈ যাম দিয়া।
মই এবাৰ মানে কি হ'ল মাকৈ গুটি আনিছিলো। আনি পেলাই মই ধুনীয়াকে আমাৰ বাৰীত কৰিছিলো নহয় গুটি বিলাক বৰ ধুনীয়া হৈছিলে কিন্তু মাক
অ হেৰি যিখিনি চৰকাৰী ফালৰ পৰা আহে গুটিখিনি সেইখিনি কিন্তু বহুত ভাল আহে
বহুত ভাল আহে সিহঁ তেওঁলোকে মানে পৰিক শিক্ষা কৰিহে দিয়ে ন যি টি টো নিদিয়ে তেওঁলোকে সেইটো কাৰণে ভালে কৈছে পৰীক্ষা কৰি দিয়া বস্তু বিলাক
ভাল ভাল তেওঁলোকে মানে কি বেয়া এটা দিব নোৱাৰে নহয়
অ সেইটোয়ে সেইটোয়ে তেওঁলোকৰও কথা আছে নোৱাৰে নোৱাৰে ভালে কৰিছে আচল তে কি জানা মানুহক দিছে এইবিলাক সুবিধাৰ কাৰণে হয় কিছুমান মানুহে
সুবিধা লোৱা মানে কৰি আছে সেইখিনি মানুহৰ কাৰণে ভাল ন বেং বেংকতো চোৱাচোন বাৰু কিমান সুবিধা দি আছে এতিয়া ক্ৰেডিট কাৰ্ড দি পেলাই মানুহক অ তেনেকে ন আজি তোমাৰ এটকা নাথাকিলেও তুমি লাখ টকা তুমি ব্যয়ৱসায় এটা কৰিব পাৰা তুমি এমাহ ডেৰ মাহৰ মূৰত সহায় চৰকাৰে আমাক
চব ফালৰ পৰা কৰি আছে অ মানে কি জানা তুমি যদি মানে লোনটো লৈ পেলহি এনেই যদি বৰবাদ কৰি দিছা পইচা কেইটা তেনেহলেতো তুমি মানে এনেই শেষ কৰিছা আৰু কিন্তু তুমি যদি লৈ পেলাই বোলে ভাল কাম এটা কৰিছা তাৰ পৰা বোলে তোমাৰ এটা আহিছে ন হেৰি ওপৰত বোলে তুমি ঘৰত বোলে ইনকাম কৰিব পাৰিছা বহুত খিনি ন তেনেহলে তুমি মানে সেইটো বহুত ভাল কাম কৰিছা আৰু সেইটো মানুহে মানে চবটো সমান নহয় ন কিছুমানে পইচাটো লৈ
নহ শটাব নাজো হোৱানাই মানে পইচাটো ক'ত কেনেকে খটাব লাগে সেইটো খটাব নাজানা দুখত মানুহে কৰিব নোৱাৰে কিন্তু এতিয়া আমাৰ নিচিনা
কিমান কৰিছ কাপোৰৰ ব্যৱসায়। কৰি আজিকালি মানুহ কিমান স্বাৱলম্ব বি হৈছে চোৱা আহ সেইটোৱে অ ইমান ডাঙৰ ডাঙৰ দোকান খুলি দিলে তোমাৰ আচলতে কি জানা চচিয়েল মিডিয়াত টো ভাল ব্যৱহাৰ যদি কৰা তেনেহলে তোমাৰ উন্নতি কিন্তু বহুত হ'ব কিন্তু দেই
তোমাৰ চচিয়েল মিডিয়া পৃথিৱীত ভাল ভালৰ তোমাৰ হিচাপ দি শেষ কৰিব নোৱাৰা নিচিনা কথা। পঢ়া শুনা পা কিবা এটা বস্তু
চব চব উম সকলোবোৰ সকলোবোৰ দিয়া শুনাচোন এই মই ভাতকেইটা বনাই লো তাৰ পিছত তোমাৰ লগত পিছত কথা পাতিম
অ অ ঠিক আছে দিয়া হ'ব দিয়া হ'ব দিয়া অ অ